হেল্ল' কি কৰি আছা?
এয়া কাম কৰি আছোঁ আপুনি কি কৰিছে?
এ, মো আজি ইমান কষ্ট হ'ল দিনটো সেইকাৰণে অকন সোনকালে বাগও বুলি ভাবিছিলোঁ। তাপিছত তুমি ফোন কআ দেখি আও কথাটোকে পাতি লওঁ বোলো আও।
গৰম কাৰণে
বিচ্চা গৰম তাতে ৰাতিপুৱাই আমি হেইয়লে গ'লো পথাৰলে গ'লোঁ। বুইছা অকমান দব এ, অকমান সৰুকে ডবল এটা আছিলে কঠীয়া চাৰি আশ শী আছিলে তাকে সোনকালে গৈ ৰুই থৈ আহিলোং।
অ', সেইকাৰণে আও এই গৰম ডালত আজি ৰাতিপুৱা পা ৰ'দ দিছে।
এ, বহুত দিছে কেবাএ মানে অশান্তি লাই গছে আও।
অ', অ', আপোনা সাতটা চাৰে সাতটা মান পা ৰ'দ দিছে পুৰা তাল ফাল অ'।
ৰ'দ দিছে তাছতে আহি পেলাই সেয়া কাম বন কৰি ছোৱা বোৱাৰী এজনীকো লৈ গ'লো দুইজনীয়ে ক ঠীয়া চাৰিটা আছিলে ৰুলো ৰুই পেলাই সেইখিনতে মানুহ এঘ অ আম এজোপা আছিলে আম পাৰিলোঁ। ত' কঠাল পাৰিলোঁ পাই কৰি লৈপ পেলাই ঘৰ পালোহি আও তাছতে এতিয়া আকৌ উ কাপো দুযো আছে অকমান ম মানে কিবা কিবি বনাই থাকোঁ যে মাজে মাজে। এ, তাকে লাগি আছিলোঁ ৰ'বা এতিয়া ভাগ লাগিছে নবনাওঁ বুলি আছিলোঁ কিন্তু বনাওঁ নিকি বোলো গৰম বন্ধ অকন ফুৰিবলে যাম যে আমি সেইকাৰণে এ, আমি ভাবিছোঁ ইয়াৰ কলিয়াব্ ফালে যাই এইবাৰ।
কলিয়াবৰত এনে কিবা আছে নে এনে যায়?
নাই নাই মো বাইদেউ এজনী আছে কলিয়াবত। তাছত ভৰালী নামঘলে যাম উম ভৰালী নামঘঅ ওচৰতে আও। তা ওচৰত তে বাও ভৰালী নামঘৰলে গৈছোঁ কেইবেবাও হ'লেও মান তালে গ'লে যোৱাই যায় ভাল লাগে ন
অ'।
সেকাণে মানে ভাবি আছোঁ যাম বুলি আও। সেফালে গৈছানে নাই তুমি ভৰালী নামঘৰলে?
ভৰালী নামঘৰলে বাও যোৱা নাই এনেই কলিয়াব্ ফালে গৈছোঁ।
নাই নিকি?
নাম উম নাই ম ভৰালী নামঘৰ দেখাই নাই।
অ', দেখাই নাই ন যাবা কেতিয়াবা ভাল, ধুনীয়া।
কোনখিনি আছে সেইটোও গ'ম নেপাওঁ ভালকে।
অ', হয় নেকি? তাকে আমি গৈয়ে থাকোঁ যে সেপিনে অ', অ', তাকেই।
অ', গৈ থাকিলে মানে এজেগাত গৈ থাকিলে চিনাকি হৈ যায়।
অ'। অ', সেইটো আমি তাত গৈ গৈ মানে ইমান এটা হেৰি নাইকিয়া হ'ল, হ'লেও মানে নামঘৰ বুলি কলে ভাল লাগে ন' তাত
সেইটোৱে।
মানুহ আহিয়ে থাকে উম, সেইকাৰণে আমি মানে গলে এপাক যাওঁৱে আৰু। তেনেকুৱা আৰু। সেইয়া, এতিয়া কাইলে হই য়টো আমি চাগে বৰ গুৱাহাটী যাম নেকি। এ চিৰিয়াখানা দেখ খাবলৈ লাগে সৰু ছালজনীক চিৰিয়াখানা দেখুৱাবলৈ নিব লাগে।
অ'।
তাকে তাত যাম জন্তু কেইটা আছে নে নাই বাৰু। তাকে দেখুৱাবলৈ লৈ যাম তাইক কাইলে।
অ', চিৰিয়াখানা ভালেই কৰিলে বাৰু এতিয়া।
যোৱা নাই নহয় বহুত বছৰে হ'ল আৰু। আমি ষোল্ল চন মানতে যোৱা, উম। কাজিৰঙা বেছি দুৰ নাযাওঁ এতিয়া গৰম বহুত যে এতিয়া। অবশ্যে চিৰিয়াখানালৈ গ'লেও গৰম লাগিব বহুত, তথাপিতো মানে,
উম।
তথাপিতো এপাক যাওঁ বোলো দেখাই আনিমগে কাইলে।
মোৰ মতেদি কিন্তু হেৰি এনেকে, চিৰিয়াখানা চোৱাতকে কাজিৰঙা চোৱাই ভাল হ'ব।
সেইটো হয়।
কাৰণ চিৰিয়াখানাত যিখিনি দেখিব কাজিৰঙাতো দেখিবে আপুনি আৰু কাজিৰঙা মানে বহুত ধুনীয়া কৰি দিলে ন'।
সেইটো হয়, চিৰিয়াখানাত আকৌ সংৰক্ষন কৰি কৰি ভাগে ভাগে ৰাখি ৰাখিছে যে, সিহঁতক ন' এতিয়া তুমি কাজিৰঙাত। সেইটো এটা পৰিৱেশ নাই যিমানে নহওক। তাতো পাব বাৰু কিন্তু চিৰিয়াখানাৰ পৰিৱেশটো বেলেগ এটা তাৰ মানে আৱদ্ধ জেগাই জেগাই ভাগে ভাগে ৰাখিছে প্ৰতিটো জন
উম', ভাগে অ ভাগে ভাগে আহিছে। কিন্তু, মানে এনেকে চব বস্তু নিজৰ জেগাত থাকে। খালী এইবিলাক মানে এইটো, সাপ চাপ বিলাগ যে।
অ',
তাহত ওলাই আহে মানে।
সে অ, সেইকাৰণে সেইটোৰ পৰিৱেশো বেলেগ বাৰু মে এতিয়া,
এই সে ঘৰ মানে যোনটো তাহাঁতৰ বাহ থাকে ন, তাহত বাহিৰত ওলাই থাকে। সেই কিন্তু একো নকয় বোলে মানুহক,
একো নকয় অ, মানে ইহঁত এতিয়া লৰা ছোৱালী বিলাক সৰু ন। ইহঁতক মানে ক্ৰমানয়ে তেনেকে পৰাহে দেখুৱাবগে লাগিব। সেইকাৰণে ভাবিছো লৈ যাম বুলি তাত সেইটোৱে, তাকে কি পাওঁ কি হয়। আজিকালি আকৌ মানুহৰ, শুই থাকিলেও মানুহ মৰে নহয় হয়।
অ', হৈ থাক।
উম মৰি থাকে। মানুহ ৰাতিপুৱালে যদি ভালে ৰাখে যাম আৰু, মানুহৰ মৰণ, আনৰ মন কব নোৱাৰি ন আজিকালি।
সেইটো হয়।
কাৰ কেতিয়া কি হয় একো কব নোৱাৰি।
এনেও মান নাই আমাৰ বাৰু ভাত খোৱা হোৱা নাই বনাই
উম, উম, উম আমাৰ তাত যিযে হেৰি হৈছিলে পুখুৰী মাৰিছিলে।
অ',
তাৰছতে মাছ ওলাইছিলে।
অ' ফট পাইছো আপুনি লগোৱা।
হয় নেকি অ' মেষ খোৱা নাই বাৰু সেয়া মাছ ধোৱা আমি তাৰ তাত দুটানে, এটাহে পাইছো বাৰু। উম, সেয়া মাছেদি খালো তোমাৰ চালনীয়া মাছ বিলাক খালে অকণমান ভালো নালাগে মন যায় লোকেল মাছ খাবলৈ কিন্তু, সদায়নো লোকেল মাছ ক'ত কবা হয়।
আৰু ইমান দাম কেজি
ইমান দাম তোমাৰ। কিনি খাবলৈ নোৱাৰোই ঘৰৰ পুখুৰী বুলি খাবলৈ পাৰিছো আৰু অকমান।
এয়াই এক কেজি দামে আপোনাৰ
তিনিশ টকা লয় বুইছ অ' অ' মাছ লৈ আছে বাৰু।
অ',
সেইটো হয় এতিয়া আমাৰ সিদিনা বৰালি মাছ আনিছে বুজিছা আধা কেজিতে লৈছে ছশ টকা। গম পাইছা নে, নে গাটো বিষ ষায় গৈছে আৰু এতিয়া আমি আৰু
তুমি এতিয়া ছশ টকা দি তোমাৰ চাৰি পিচ মাছ খাব পৰা নহয় আৰু দিয়াচোন নহয় নে নহয়।
সেইটোৱেই কান ধ নপৰা।
অ', কিমান বস্তুৰ দাম
উম,
আজিকালি একো বস্তুৱয়ে নাই। চব বস্তুৱয়ে দাম বুইছা।
চব বস্তুৱে দাম অ' কি কৰিব চব মানে এইবিলাক এনেই দাম চাম বঢ়াই কৈ -
উম,
হেই কৰি আছে আৰু।
অ' ই তথাপিতো অ' ডাঙৰ হয় পঢ়ি শুনি কি কৰিম বুলি ভাবিছা?
মই বাৰু ভাবাত পুলিচ বুলিয়ে ভাবিছো কি হয় আৰু।
অ'অ' আৰক্ষী বিদ্যা হ'বলে মন যায় আৰু।
অ',
উম, তাকে। অকণ আকৌ সেইটো হবলৈ তুমি অ' মেট্ৰিক মানে তুমি উনৈশ, বিশ বছৰ মানৰ পৰা তুমি পি প্ৰিপিয়াৰ হ'ব লাগিব আৰু দৌৰিব লাগিব। পিয়াব লাগিব, তুমি সেইবিলাক লাগিব, তুমি এতিয়া কৰিব নালাগে বাও, উম, দিয়া নালাগে, অ। উনৈশ, ওঠৰ বছৰ মানৰ পৰাহে কৰিবা বুইছা! তাৰমানে তুমি যদি এতিয়া ষোল্ল-সোতৰ বছৰ পৰাই এইবিলাক কৰা, ওঠৰ-উনৈশৰ বছৰ যেতিয়া তোমাৰ টাইম হব ব যেতিয়া তুমি, মানে তোমাৰ বয়সৰ লগত যেতিয়া মিল পৰিব, তেতিয়া তোমাৰ মানে এলাহ লাগিব, ভাগৰ লাগিব, গম পাইছা। এতিয়াৰ পৰাা হেইকাৰণে ইমান তুমি হেৰি কৰিবও নালাগে।
হ'লেও মানে মেট্ৰিক দিয়াৰ পিছত ওঠৰ হৈয়ে যাব ব ন! আপোনাৰ মেট্ৰিক দিওতে মোৰ সোতৰ হৈ যাব।
পাৰিবা, মাজে-মাজে অকণ-অকণকে কৰি থাকিবা আৰু।
এ, মেট্ৰিক দিয়াৰ পিছত পাৰিম, অ। কাৰণ মেট্ৰিকত, মেট্ৰিক দিয়ালে মানে, মেট্ৰিক দিওতে নহয়গৈ মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছতে মোৰ ওঠৰ হ'বই আও, মানে সোতৰ হ'ব একচলি।
উম, উম, ঠিকেই। তোমালোকৰ কাপোৰ-চাপোৰ যে বনাই, অনলাইন দিয়া নে অফলাইন দিয়া বাৰু?
আমি অনলাইন দিওঁ, অফলাইনো দিওঁ, দুইটা।
উম, তাকে, কিমান কোন-কোন জেগালেকে দিয়া?
মানে দিয়ালৈকে আপোনাৰ গুৱাহাটীলৈকে যায় আৰু। মানে আমি এনেক কে নৰ্মেলি মানে আমি নিজে অনলাইন নিদিও, আমি একচলি মিছত বেচো।
হয় নেকি, তেওঁলোকে দিয়ে আৰু।
অ, মিচত বেচিব পাৰে ন! মিচত যেনেকে আমি - পেকিং-চেকিং কৰি দিও, তাৰপিছত, মিচৰ দাদা এটা মানে চিনাক কি হয়! উম, তাক ফোন কৰি দিও, সি লৈ যায়হি আৰু।
উম, ঠিকে আছে। বনাই আছে নে এতিয়াও তোমালোকে?
অ, বনাই থাকো, অৰ্ডাৰ থাকেই যে।
থাকেই, অ।
তাত দিলে তো, আপোনাৰ বস্তু নাথাকিলে অৰ্ডাৰটো আহি থাকে ন।
নন-ষ্টপ লাগেই এতিয়া বস্তু বনাবলৈ।
হয় দিয়া, কষ্ট হয় ন বহুত!
অ, কষ্ট হয়। আপোনাৰ মানে আমি এটাই নহয় যে, কাপোৰ আকৌ এফালে আপোনাৰ এনেকে কুৰ্তি-চুৰ্তিও চিলুৱাই কৰি দিয়া হয়।
অ, সেইকাৰণে।
অ, তাৰছতকে আপোনাৰ ঊলৰ বস্তু খিনিও বনাও মই, সেয়া দিও।
অ।
বুকে-চুকে, কি চেন সেইবিলাক দিও
অ, অ, অ, তাকেই, ভালে কৰিছা দিয়া। অ।
কিন্তু ক'ব গ'লে, মানে নিজে অনলাইন, মানে নিজে দিয়া কে ঘৰ হোম ডেলিভাৰী কৰাকে মিছটোত মানে বেছি লাভ হয় আপোনাৰ-।
হয় নেকি!
উম।
অ, নাজানো বাৰু! মই তেনেকে বাৰু হেৰি কৰিব ইমানটা পোৱা নাই বাৰু আনি পেলাই এনেই মই দি পাইছো। মোৰো তেনেকে তোমা লোকৰ নিচিনা। মই মিছত দিয়া নাই মই নিজে দিওঁগে বাৰু।
অঁ' নিজে নিজে আপোনাৰ নিজৰ এটা গাড়ী খৰচ গাড়ী লৈ গলে। যদি আপোনাৰ মানে ভাড়া গাড়ীত গলে ভাড়াটো খৰচ ন। আৰু আপোনাৰ নিজৰ গাড়ী গলে তেলটো খৰচ। দাবোল হয় মানে এনেকা খৰচ হয় ন। এতিয়া আমি- দিলে মিছৌ লোৱা কেইটাক। অঁ অঁ হ'ব দিয়া।
কাম অকন কৰি আছো। লাইনটো গলে মোৰ কাম কৰিব নোৱাৰিম গম পাইছা নে? মই কামটো কৰি লওঁ দিয়া হাঁ।
অঁ অঁ।